হেল্ল' হয় হয়
কত আছা?
এ অলপ ওলাই আহিছো। তুমি?
মই অলপ সেই টাউনৰ ফালে আছিলো এপাক
অঁ বাকী চব ভালেই নহয় ন ঘৰৰ ফালে? হয়। মোৰো ভালেই চবৰে সকলোৰে ভাল।
অ
ভাঁত পানী খালা নে? অ হয়।
মই এই টাউনতে অৰ্ডাৰটো দি দিম বুলি ভাবিছো মানে।
হয় হয়।
আমাৰ ৰেষ্টুৰেণ্টখন খুলিছে যে নতুন খাইচাং বুলি।
হয় হয়। বাকী যিহে গৰম বাহিছে এতিয়া মানুহ থাকিব নোৱাৰা হৈ গৈছে।
উ গৰমতটো মাৰিছে অ এইকেইদিন জুলাই মাহ সোমাই গৈছে যে।
হয়। হয় কওক শুনি আছো।
বাকী তোমাৰ বিজনেছ এটা খুলিম বুলি ভাবিছিলো।
হয় কি বিজনেছ আপুনি কওকচোন।
তোমাৰ এতিয়া মানে গৰম দিন আহিছে ন
হয়।
তোমাৰ পুখুৰী আছিলে আমাৰ দলনিৰ ফালে
হয় পুখুৰী।
অ তাতে তোমাৰ মাছ দিম বুলি ভাবিছিলো মানে।
হয় বিজনেছটো আপুনি কি পাৰ্টনাৰ হিচাপে কৰিম বুলি ভাবিছে ন।
অ পাৰ্টনাৰ হিচাপে কৰিম মানে মোৰ লগৰো দুটা আছে আৰু যদি তুমিও হৈ যোৱা তেতিয়া মানে ভাল হ'ব আৰু।
এপাক আপুনি নহলে আহক বুজিছে কাইলৈ মানে আমাৰ ঘৰলৈ আহক আমি কথাবোৰ ভাল ভালদৰে পাতি ল'ম।
উম উম যাব লাগিব সেই ভালেই জাম বা তোমাৰলোকৰ ঘৰ ফালে। ত ছাৰাদতে তোমাৰ গাহৰি ফাৰ্ম দুখন খুলিিলা মানে বেছি সুবিধা'ব সেইফালেতো তোমাৰ পুখুৰীৰৰ লগত লিংকই দিব।
নি হয় হয়। গাহৰি ফাৰ্ম এতিয়া বাঢ়ি ব আৰুতি-
উম
দিন বাৰ ভাল চাইদিনম
অ তাৰপিছত তোমাৰ ঘৰ এইফালদি তোমাৰ ব্ৰইলাৰ ফাৰ্ম কেইখনমান খুলি দিলো। সুবিধা হ'ব চবফালে নহয়। সেইফালে যদি তোমাৰ বিদ্যুতৰ সুবিধাটোও আছে।
হয়।
ভালেই ধৰ এতিয়া লাইটৰ সুবিধাটো হলেও মানে তোমাৰ তেতিয়া অসুবিধা নহয় আৰু তোমাৰ তাৰ মানে- লগৰ দুটাাৰ মানে লোন লোৱা কথা কৈছিলে। তাৰপিছত তোমাৰ মোৰ এটা পাঁচ, লাখ টককা মানৰ লোন মানে এপ্লাই কৰি থৈছো সেইটো হ'লে মানে- ত' কামটো কৰি দিম আৰু মানে ডিচেঞ্চত-
বাকী এতিয়া আপোনাৰ পঢ়া শুনা ঠিকে আছে নহয় ন।
পঢ়া শুনা এতিয়া কৰি কৰা নাই মানে বি এ কমপ্লিট হ'ল ন তোমাৰ-
হয় বি কমপ্লিট কৰিলে ন,
উ গ্ৰজুৱেশনটো হৈ গ'ল এতিয়া মই তোমাৰ সেই আগতে পঢ়িলো গুৱাহাটী কটন কলেজত।
হয় হয়। তাৰপৰা পাছ আউট হ'ল ন আপনি।
পাছ অ এতিয়া মানে তোমাৰ মই মই তোমাৰ মানে হেৰিত কমাছৰ আছিলো ন তাতে মই তাতে মই বিজনেছ ষ্টাডিত মানে তোমাৰ মেজৰলৈ পঢ়িছিলো।
হয়।
এতিয়া মানে তাৰে কিছুমান আইডিয়া লৈ মানে তটো কামটো কৰিম বুলি ভাবিছ সুবিধা হ'লে-
অ আচ্ছা আচ্ছা। আপুনি খেলিব যায় নেকি?
হেল্ল'
হয় হয়। শুনিছোঁ কওক
অ।
বাকী এটা মোৰো মোৰো এটা বিজনেচ চলাই আছো মানে মই প্ৰতেক। সোমবাৰে সোমবাৰে এোপাজোপা গছ োওঁ কাই যিহেতু সোমবাৰ আপুনি যদি ফ্ৰী থাকে গধূলি টাইম এপাক আহিব আমাৰ ঘৰলৈ আমি দুয়োজন মিলি এটা গছ পুলি ৰুমগৈ।
এটা অ সেইটো তোমালোক যোনখন পথাৰৰ ফালে এটা গছ পিলৈ কি কৰিবা লগালে এদিনত দহ বিশছটামান লগা- লগালেহে ভাল হ'ব।
নহয় নহয় প্ৰতেক সোমবাৰে সোমবাৰে এটা এটা লগাওঁ মানে
উ এইবাৰ তিনটা তিনটা গে লগাম সোমবাই।
পাৰি এইেইটো কথাও বেয়া নহয় আপুনি এপাক আহিব তেতিয়া কাইলৈ গধূলি টাইমত-
উম যাব লাগ যাম দিয়া উ কাইলে সোমবাৰ পছে ন কাইলৈ তিনটা লগাই নিম দিয়া। সেয়া ভাল হ'ব তেতিয়া গোটেই পথাৰখন সেউজীয়া হৈ যাব।
হয় হয় বাকী আপোনালোকৰ এখন স্কুটি আছে নয় স্কুটিখন আছেই নে এতিয়া।
স্কুটি খন সেইখন স্কুটিখন মানে বিক্ৰী কৰিলো তোমাৰ মই তোমাৰ। কপিঅ' এন এখন ল'লোঁ ন হেল্ল'-
হয় শুনিছোঁ।
স্কুটি স্কুটি স্কুটি তিনিখন বিক্ৰী কৰি মানে তোমাৰ স্কপিঅ' এন এখন ললো।
হয় হয় স্কুপিয়ন ন-
উম সেইখনো তোমাৰ এতিয়া। চলাই আছিলোঁ এইখনো তোমাৰ বিক্ৰী কৰিম আৰু কাইলৈ বা পৰহি মানে সেইখন বিক্ৰী কৰি তোমাৰ মই মানে-
হয় নতুন গাড়ী আপুনি- কি ৰয়েল এনফিল্ড নে কিবা বেলেগ ল'ব?
এনেকা নলওঁ তোমাৰ চাৰিচুকীয়া- এইটোৱে লম, তোমাৰ যদি কাৰবাৰ চিনাকি আছে দিলা তুমি কথাটো পাতিবাচোন।
হয় হয় মই নিশ্চয় মই কথাটো পাতি তোমাক জনাম বাৰু দে কথাটো।
এতিয়া মানে অলপ চিনাকি হ'লে কমতে হৈ যাব ন।
হয় হয়, বাকী ময়ও এখন গাড়ী লোৱা ধান্দা মাৰি আছিলো বুজিছে।
অঁ কিবা ল'বা তুমি?
বুলেট এখন লোৱা কথা ভাবি আছিলো ছেকেণ্ডহেণ্ড। তোৰ মাতে শুনা নাই ঐ, হয়।
বাকী কাইলৈ খানা এটা খাব পাৰি কিনো।
হয় হয়, হয় শুনিছোঁ কওক।
বাকী কাইলৈ খানা এটা খাব পাৰি তোমাৰ মানে নদী কানৰ ওচৰতে। সাঁতুৰিব- তই ব সুবিধা হ'ব তালে।
হয় এতিয়া যিহে গৰম দিছে।
অ এতিয়া তাতে তোমাৰ ঠাণ্ডা ঠাণ্ডা বতাহও আহি থাকে ন।
হয় হয়। সেইকাৰণ এতিয়া লগৰবোৰৰ লগত হয় লগৰবোৰৰ লগত এতিয়া তাক- সকলো ভালো লাগিব আমাৰ চবৰে।
অ অ তোমাৰ লগৰ, মোৰ লগৰ দুটাও ওলাই আছে মানে সেইটো কাৰণে মানে- তোমাকো লগটো ধৰিছো ন। এতিয়া ভাল হ'ব। হেল্ল'!
হয় হয় কওঁক।
বাকী তুমি? বিজনেছটোৰ কথাটো ভাবিব লাগিছিলে মানে এতিয়া তোমাৰটো বিজনেছটো কৰাৰ উপৰিও তোমাৰ এতিয়া ধৰ এইবিলাক- এক্জাম বিলাক আহি আছে ন তোমাৰ এ ডি আৰ ই পুলিচৰ।
হয়।
এইবিলাক পঢ়িছা নাই জিকে বিলাক তোমাৰ?
মই এইবিলাক বিশেষকে পঢ়া নাই বাদে মই এতিয়া দৌৰি-দৌৰি ইটাৰভিউ, এছ এছ চি আছাম পুলিচৰ কাৰণে ইন্টাৰভিউ দি আছো মানে। আপোনাৰ ফিল্ডত দৌৰোঁগৈ সদায় ৰাতিপুৱা ৰাতিপুৱা।
ধৰিবা। দৌৰি মই দৌৰি আছো, তোমাৰ মানে ৰেগুলাৰ দৌৰা নাই আৰু এইকেইদিন মানে ছুটিও পোৱা নাই ন মই তোমাৰ-
হয়।
সেইটো কাৰণে মানে দৌৰাটো ইমান হোৱাকৈ নাই। বাকী- লৰিব লাগিব। তুমি কেতিয়াৰ পৰাা যোৱা কবাচোন?
কি কয়?
তুমি কেতিয়া পৰা যোৱা ক'বা, ময় যাম একেলগে।
আপোনাৰ গৈয়ে আছো মানে আপুনি কব ম আপোনাক জনাম বাৰু তেতিয়া কাইলে ৰাতিপুৱা মৰ্ণিং। আপোনাৰ ছয় বাজিত যাওঁ আমি মই।
আহ।
বাকী পঢ়া শুনাবোৰ তোমাৰ ইউটিউবতে পাই যাবা চব -চব তাত ধৰণৰ বিভিন্ন, আজিকালি ইউটিউবত চবেই বস্তু- ডুবাই। ইউটিউবতে চব বস্তু পাই যাবা তুমি।
হেল্ল'!
হয় কওঁক।
ইউটিউবত কে চোৱাতকে তোমাৰ। কিতাপ বিলাক চালে বেছি ভাল হয় মানে।
হয় কিতাপবোৰ চাবা।
উম কিতাপ মই।
সুৰক্ষিত হৈ থাকে হয় হয় আ ক
এতিয়া ধৰ তোমাৰ কিছুমান ধৰ জিকে এনেকা থাকে ন তোমাৰ
হয় জিকে
এ যেনে তোমাৰ ধৰ ভাৰতৰ প্ৰথম বালিকা পঞ্চায়ত গঠন ধৰ ক'ত হৈছিল ধৰ তোমাৰ
হয়।
তোমাৰ গুজৰাটত হৈছিল ধৰ গুচ আৰু ন তেনেকা বিলাক। চালে মানে তোমাৰ ভাল হয় আৰু আৰু তোমাৰ ধৰা এনেকাও আহিব পাৰে ধৰ তোমাৰ ভাৰতৰ প্ৰথম সিউজ জীয়া উদ্যোগিক চহৰখনৰ নাম কি?
হয় এইবোৰ চব আহিব গম পাইছো এইবোৰৰ কথা চাওঁ আৰু ইউটিউবত এই বুত সেই বহুতখিনি চাওঁ।
খনো তোমাৰ গুজৰাট হয়।
অ গুজৰাট ন।
ন তোমাৰ এইবিলাক ধৰ এনেকা কিছুমান আহে ভাল তোমাৰ
হয়
ডালচেনী মানে তোমাৰ কোনখন ৰাজ্যত কৰা হয় ধৰা বেছিকৈ এইটো তোমাৰ হিমাচল প্ৰদেশ ধৰা এইবিলাক ধৰ তোমাৰ আহে ইয়াৰ উপৰি ধৰ তোমাৰ ধৰ ভাৰতৰ বাহিৰৰ কথা কিছুমানো আহে ন।
উম সেইবোৰ ঠিকেই আছে বাৰু তে
তুমি এইবোৰো ইউটিউবতো পাই যাবা।
হা এই উপ উপাই যায়। আজিকালি ইউটিউবত চব বস্তুৱে পায়।
তুমি এইবিলাক চোৱা চোৱা।
উ বাকি অনলাইন ক্লাছ। টা লৈছিলা যে তুমি কম্পিউটাৰ সেইটো কি আজিও চলি আছে নে।
অ অ এইটো ক্লাছটো মানে এইকেইদিন হোৱা নাই মানে মই তোমাৰ হেৰি ইয়াত। লৈছিলো যে ভিনটেজৰ ওচৰতে তোমাৰ টিবেনীখনত।
হ হ।
তাতে ধৰ এতিয়া কৰি আছো মানে আৰু
এতিয়া চাগে অলপ বন্ধ আছে চাগে ন।
অ এইকেইদ এনে দুদিনমান বন্ধ দিছে মানে। ন। বাকী তুমি এতিয়া কি কৰি আছা।
মই এতিয়া আপোনাৰ আই টি আই কৰি আছো। মই এতিয়া চামাৰ ভেকেশ্যন কাৰণে ঘৰত আহিছো বন্ধ।
অ।
অলৰেডি মোৰপাৰছ আপোনাৰ দুই এক বছৰ দুই মাহ কমপ্লিট হৈছে।
উ তুমি এইটো। পতাপত ধৰ কমপ্লিট কৰি আহিলে ধৰ তোমাৰ এইটো বিজনেছ কথাটো ভাবিব।
হয় হয় এইটো বিজনেচটো কম তে মই এইতটো মিলাব পাৰিম। আপোনাৰ ধ ক্লাছটো আপোনাৰ মোৰ দিনতহে থাকে। আৰু এক্জামটোতো ছমাহৰ পিছত হয় মইতো আপোনালোকৰ বিজনেছটো আৰম্ভ কৰিব পাৰিম আপুনি মোক জনাম। কি কি কৰিব লাগে কেনেকে কৰিব লাগে।
সেইটোয়ে তোমালোকৰ সেইফালে হলে ধৰক। ভাল হয় সুবিধাটো ধৰ তোমালোকৰ পৰিৱেশ গাঁৱলীয়া পৰিৱেশটো ভাল হয় তোমাৰ যয়া।
হয় হয় আমাৰ গাঁৱলীয়া পৰিৱেশ যেতিয়া গছ গছনিৰ তলত ধুনীয়াকে।
উম আমাৰ দেখ তোমাৰ এইফালে চহৰৰ ন তোমাৰ এইফালে ইমান সুবিধা নাপায়।
হয়।
তোমালোকো সেইফালে ধৰা।
হয় হয় এইফালে সুবিধা আছে বাৰু তে মন জনাত। বহুতো সুবিধা আছে গৰু গছন তলত ধুনীয়াকে আমি ফাৰ্মখন আৰম্ভ কৰি। হয় মোৰ মে এখন গাড়ী এখন মানে বিবলগীয়া হৈ আছে। হয় কওক
বাকী এতিয়া কি খাবা ঘৰলৈ গৈ কিবা বনাই আছে।
মই ববাৰ এতিয়া ভাত খোৱা হ'ল মোৰ এতিয়া ঘৰত দেউতা মানে ডিউটিত গৈছিল ন এতিয়া অলপ। দেৰিকৈ হ'ব দেউতাৰ কাৰণে মায়ে কিবা চাগৈ বনাইছে সেইটো গম নাপাওঁ মে ভাল লাগে ময়।
আহ। তে আহিবা নহলে আমাৰ এফালে।
হয় এতিয়াতো অলপ টাইমো হৈছে মই চাওঁ ৰ হক এপাক যদি মই পাৰো ইফালে এপাক এনে খোজকাঢ়ি খোজকাঢ়ি। ওলাই যাওঁ যিহে গৰম দিছে।
উম মই তোমাৰ। অৰ্ডাৰটো মানে ইয়াতে খাই মেলি যাম আৰু তুমি ধৰক কাইলৈ সন্ধিয়া মানে আহিব পাৰিলা আমাৰ ইয়াতে। তোমাৰ গেম খেলা হয় ন।
হয় কেৰম ন এতিয়া গৰম যেতিয়া। হয় লগৰবোৰৰ লগত ব্যস্ত হৈ থাকঁ অলপ ভাল।
ভাললোমাই হ।
হয় হয়।
মাইণ্ডবিলাক ফ্ৰেছ হ'ব তোমাৰ কথা কথা পাত। এই তোমাৰ লগৰবিলাকৰ লগত একেলগে বহি।
বাকী যে তোমালোকৰ ঘৰৰ ওচৰ যে বিক্ৰম নামৰ ল'ৰাজন আছিলে। তেখেত এতিয়া কিবা কৰি আছে নে নে ঘৰতে আছে।
নাই নাই লৰাজন এতিয়া বিকাৰ হৈ আছে। যোত ধ মই ধৰ এই ফাৰ্ম ফাৰ্ম খন খুলিলে তাক তাতে ৰাখিম বুলি ভাবি আছোঁ মানে।
হয় হয় বপেকে খুলিছেনে ফাৰ্মখন। বাপেকে খুলিছে তেখেতৰ ফাৰ্মখন ন।
অ অ এতিয়া মানে বাপেকে মোক বাপেকে মানে তোমাৰ কৈ আছে তাক মানে ৰাখিবলৈ সেইটো কাৰণে মানে কথাটো মানে তোমাৰ এই ডিচকাশচন। হৈ গ'লে মানে ৰাখিম আৰু উপ।
ল'ৰাজন আগতেখন পঢ়া শুনাত বহুতেই চোকা আছিলে। এতিয়া ইমান পৰিস্থিতি বেয়া হৈ গ'ল ন তাৰ।
সেইটো আৰু কি কব আৰু বাকী। হেৰি দিয়া তেনেহলে হ'ব আৰু ন ময়ো খাই বৈ মানে যাওঁ আৰু তোমাৰ ৰেষ্টুৰেণ্টত। অৰ্ডাৰটো দিলো ন আহ আহ। মই হৈ গ'ল মই খাই মানে।
এটা কথা শুনকচোন আপুনি এই বিক্ৰম। লৰাজনক লগাই য আমাৰ ঘৰলে মাছো বুলি এপাক কবচোন তেখেতৰ লগত পাৰ্চনেল কথা দুটামান আছিল মানে।
অ অ ঠিক আছে মই কৈ দিম।
হ'ব আপুনি মোক জনাব ন কথাষাৰ। দিয়ক দিয়ক আপুনি এতিয়া হেৰি বিজনেচৰ কথাটো কেতিয়া আহিব আমাৰ ঘৰলৈ।
বিনেচৰ কথা।